হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনাপায়নে নাই?
হয় হয় নমস্কাৰ।
কেনে আছে?
আছো, আছো ভালে আছো, নমস্কাৰ।
নমস্কাৰ।
ভালে আছে।
আছো আৰু কত আছে এতিয়া।
আছো ঘৰতে আছো।
অ', অলপ কথা পাতিব পাৰিম না।
পাৰিব পাৰিব নিশ্চয়।
ফোন কৰিলোঁ মানে এ, আমাৰ যে দৈনিন্দিন জীৱন যিটো আছে
হয় দৈনন্দিন জীৱন হয়।
পুখুৰী আ, একেবাৰে টোপুনি লৈজা।
হয় হয়।
এই দৈনন্দিন জীৱনত আমি কি কি এতিয়াৰ সময়ত মানে কি কি গ্ৰহণ কৰিব পাৰোঁ বা কি কি এ, এৰিব লগা আছে? তাৰ ভিতৰত খাদ্য হওক বা বেলেগ কিবা কিবি কাপো-কাপোৰ কানি হওক। বা গা পা ধোৱা হওক বা কোনো বস্তু ব্যৱহাৰ কৰা হওক, মানে যিহেতু এ, বাৰিষা কাল চলি আছে। মানে আমি আগত যেনেকৈ দৈনন্দিন জীৱনটো পাৰ কৰিছিলোঁ। ত' গৰমৰ সময়ত বা বাৰিষাৰ সময়ততো তেনেকৈ আমি পাৰ কৰিব নোৱাৰোঁ।
নাই নাই নোৱাৰোঁ।
ইয়াত আমাৰ বিশেষ কিবা পৰিৱৰ্তন আনিব লাগে। খোৱা খাদ্যৰ ক্ষেত্ৰতো অলপ পৰিৱৰ্তন আনিব লাগে, তাৰপিছত আপোনাৰ এ, গা পা ধোৱাৰ এ, বাবে অলপ পৰিৱৰ্তন আনিব লাগে।
হয়, হয় হয় নিশ্চয়। তাৰমানে
তেনেকুৱা তেনেকুৱা কোনো পৰামৰ্শ আপুনি মোক দিব নেকি?
পৰামৰ্শ মানে মোৰ এটাই পৰামৰ্শ থাকিব ফাৰ্ষ্ট টাইম যিহেতু কল কৰিছে তাৰ কাৰণে ধন্যবাদ। প্ৰথমত আপোনাক বতৰটোতো গমে পায় আজি এসপ্তাহমান হ'ল প্ৰচণ্ড গৰম তাৰমানে। এই গৰমত মোৰ এটাই এডভাইচ থাকিব প্ৰথম আপোনাৰ পানীটো বেছি বেছি খাব। আৰু পাৰিলে পানীৰ লগত অলপ যদি লেমু অলপ মিহলাই খাব পাৰে বা গ্লুক'জ খাব পাৰে
আচ্ছা। আ, পানী এ, পানীটো আমি কি মানে অ' ক মানে টিউবেলৰ পানী খালে ভাল হ'ব ব না কুঁৱা না নদীৰ না বৰষুণৰ পানী কোনটো খালে বেছি ভাল হ'ব?
না ইন জেনেৰেলিতো আমাৰ ইয়াতে ধৰক আজিকালি কোৱাটো নায়েই। কোৱাটো আগত আছিলে এতিয়াতো চব দমকলে। মানে বেছিভাগ দমকললেই আছে, ত' দমকলটো ঠিকেই আছে, দমকলৰ পানীটো বেয়া নহয়। টো আপোনাৰ নিয়মত ফিল্টাৰ কৰি খাব লাগে যদি ফিল্টাৰৰ ব্যৱস্থা আছে। আৰু যদি কিবা কাৰণত ফিল্টাৰৰ ব্যৱস্থা নাই তেতিয়াহ'লে পানীটো যদি ৰাতিপুৱা অলপ কুহুমীয়া গৰম কৰি থৈ দিব পাৰে, দিনটো সেইটো খাব পাৰে কোনো অসুবিধা নাই। পানীটো দৰাচলতে ফিল্টাৰ কৰি খোৱাটোৱে মানে ভাল স্বাস্থ্যৰ কাৰণে।
হয় হয় তাৰমানে এই সময়ত বাৰিষাৰ সময়ত কি হয় পানীটো মানে তলত উপৰা-ওপৰলৈ বাহি বাহি আহ আহি থাকে, মানে আমাৰ মাট টিত তো বহুত কিবা কিবি বীজাণু, বেমাৰৰ কিবা কিবি বস্তু থাকি যায়। বা পেলনীয়া কিছুমান বস্তু আছে সেইবোৰ পানীৰ লগত মিহলি হৈ যায়। হৈ কিনে পানীখিনি অলপ বেয়া হৈ যায়। সেইকাৰণে পানী অলপ গৰম কৰি খাম না।
হয়, হয়। যদি ফিল্টাৰৰ ব্যৱস্থা নাই আৰু যদি ফিল্টাৰৰ, হয়। ফিল্টাৰৰ ব্যৱস্থা যদি আছে ফিল্টাৰ কৰিও খাব পাৰে। আৰু গৰমৰ কাৰণে বিশেষকেই মানে এইটো গৰমৰ কাৰণে একচুৱেলি, বিশেষকৈ গ্লুক'জ বা নেমু বা ৱাৰেছ চেল যিটো পায় আমি পাওঁ, এই বজাৰত মানে মেডিচিন দোকানত পাউদাৰ যিটো ৱাৰেছৰ পেকেটটো নহয় কিন্তু।
তাৰ মানে যে ফি ফ্ৰিজত যিটো অ', পানীয় জাতীয় যিটো ৱাৰ ৱাৰেছ
আৰ নহয়, নহয়, নহয়, সেইটো, সেইটো, সেইটো, সেইটো নহয়, সেইটোৰ লগত পাউদাৰটো অলপ বেলেগতো, পাউদাৰটো খালে বেষ্ট আৰু কি
এইবিলাক খাব পাৰে আৰু যিমানখিনি ধৰক পানী লাগে মানুহৰ এদিনত গঢ় হিচাপেতো এটা পানীৰ দৰকাৰ আছে চাৰি লিটাৰ বা পাঁচ লিটাৰ, সেই পানীখিনিত আমি জেনেৰেলি খায়ে থাকোঁ। বা আপুনি গৰমৰ পৰা যদি অলপ পৰিত্ৰাণ মানে পৰিত্ৰাণ যদি বিচাৰিব খোজে বা যদি পৰিত্ৰাণ অলপ পাব খোজে তেতিয়াহ'লে গ্লুক'জ দি খাব পাৰে, লেবু পানী খাব পাৰে।
তাৰমানে যেতিয়া বজাৰত যাওঁ না, বজাৰত গ'লে দেখা বহুতে কি কৰে এই ফ্ৰিজৰ যে একদম ঠাণ্ডা বৰফ হৈ গৈছে পানী মানে সেই পানীখিনি খায়, তাৰপিছত আপোনাৰ এই যে কিবা কিবি কেমিকেল মিহলোৱা যিটো আছে আপোনাৰ স্প্ৰাইট, মেংগ বা তেনেকুৱা জুচ যাতে যিবোৰ আছে। মানে সেইবোৰৰ বিষয়ে কি ক'ব আপুনি?
নাই, সেইবোৰতো একচুৱেলি আপোনাৰ মানে ফ্ৰিজত ৰখা বস্তু একচুৱেলি মানে ভাল নহয়, আপুনি এতিয়া মানে ক'ল্ড ড্ৰিংকছ খাওঁ, পানী খাওঁক। বা আমাৰ ঘৰুৱা যিটো খানা চবজি তবজি আমি কেতিয়াবা বনাই ফ্ৰিজত থৈ দিওঁ, সেইটোৱে কওঁক, মানে ফ্ৰিজত ৰখা বস্তুটোৱেই বেমাৰ, মানে ভাল নহয়, স্বাস্থ্যৰ কাৰণে ভাল নহয়।
অচ্ছা। মই আৰু এটা বস্তু শুনিছো, আপ আপুনি গম পাই না নাই, তাৰমানে এই যে বজাৰৰ পৰা যে আমি বস্তু বাহিনী কিনি লৈ আহোঁ। উম। বিশেষকৈ আমাৰ ইয়াত কিন্তু কি কৰে যে প্লাষ্টিকৰ ভিতৰত কিন্তু সোমাই দিয়ে এই বস্তুখিনি।
হয়, হয়, হয়।
বেগৰ ভিতৰত যে সোমাই দিয়ে, আমি বস্তু খিনি যে আনো সেইটো আমাৰ ক্ষতি কৰিব নে নাই?
হয়, এইটো নিশ্চয় ক্ষতি কৰিব, প্লাষ্টিকটো আপোনাৰ মাজে সময়ে ধৰক চৰকাৰৰ পৰা বেণ্ডএ কৰি দিয়ে, কিন্তু আমিতো নামানো। আমি নামানো মানে একচুৱেলি কোম্পানীবিলাকেওঁ নামানে, প্লাষ্টিকৰ মানে কিছুমান জেগাত আপুনি, বিশেষকৈ ইণ্ডিয়াত, আপুনি বিশেষ কিছুমান জেগা আছে, আপুনি সেইবিলাকত প্লাষ্টিক নিষিদ্ধ আছে এতিয়া। কিন্তু আমাৰ অসমত এইবিলাক নচলে বা আমি নামানো। পালন নকৰোঁ। প্লাষ্টিকটোতো বেয়া বস্তু, সেইটো আপুনি চাব নিশ্চয় আপুনি প্ৰমাণ পাই যাব। আপুনি যেতিয়া প্লাষ্টিক এটা মাটিত গাত খান্দি থৈ দিব, আপুনি দুই বছৰ পিছত যদি সেই প্লাষ্টিকটো ওলাই মাটিটো গাঁত খান্দে সেই প্লাষ্টিক প্লাষ্টিকেই হৈ থাকিব।
মানে সেইটো মাটিয়ে মানে গ্ৰহণ নকৰে, সেইকাৰণে প্লাষ্টিকটো বেয়া।
আপুনি বজাৰ কৰোতে যদি আপোনাৰ ঘৰত যদি কাপোৰৰ বেগ আছে, কাপোৰৰ বেগ থাকে আজিকালি।
কাপোৰৰ বেগ যদি ইউজ কৰিব পাৰে সেইটোতো আৰু ভাল আগৰ দিনত মানুহে কাপোৰৰ বেগ ইউজ কৰি কান্ধত লৈ লৈ আমাৰ দাদা খুৰাবিলাকক দেখা পাইছোঁ আমি। কান্ধত এই জোলঙাৰ নিচিনা মানে, কান মানে
হয় সৰু কালত সৰু কালত সেইবোৰ দেখা পাইছিলো, সৰু কালত সেইবোৰৰ প্ৰচলনেই আছিল।
হয় সূতাৰ বেগ কান্ধত লৈ বজাৰত গৈছিল বা অফিচত কাগজ পাতিবিলাক সোমাই এই অফিচত বেগবিলাক লৈ গৈছিল। তেতিয়া কিন্তু আপোনাৰ বেমাৰ আজাৰ বিলাক খুব কমেই আছিল।
হয় আচলতে ঘটনাটো এনেকুৱা আমি যিমানে মানে ষ্টেণ্ডাৰ্ডৰ ফালত গৈ আছো, একচুৱেলি আমি সিমানেই মানে নিজৰ কাৰণে মানে বিপদটো মাত তি আনিছো কিন্তু।
হয় হয় হয় বেছিভাগেই হয়।
মাটিত পেলালেতো সেইটো মাটিৰ লগত মিহলি নাযায়। এনেই পৰি থাকে, আকৌ আপুনি যেতিয়া এইটো পুৰি মানে পুৰিব, জুইয়ত দি যেতিয়া পুৰিব তেতিয়া চাব মানে কলা-কলা কেনেকুৱা ধোৱা ওলাই, আহ সেইটোতো ক্ষতি কৰে মই ধ
ধোঁৱাটো হয় ক'লা-ক'লা ধোৱাটো হয়, ক'লা ধোঁৱটো স্বাস্থ্যৰ কাৰণে বহুত বেয়া। তো আজিকালি আপুনি ধৰক এই মানে চলাৰ পথত ন্যনতম যিখিনি দৰকাৰ সেইখিনিয়ে আমাৰ কৰিব লাগে এচুয়েলি, বেছি কৰাটো বেয়া। আমি যিহেতু গাঁৱত থাকোঁ আপোনাৰ সেউজীয়া শাক-পাচলি পায মানে পৰ্যাপ্ত পৰিমাণে আমি বজাৰতো নোখোৱাই ভাল। ঘৰত যদি আমি অৰ্গেনিক পদ্ধতি ধৰক গোবৰ সাৰ আছে, কেঁচুৰ সাৰ আছে, কেঁচুটো গমেই পায়, কেঁচুৰ সাৰ, কেঁচুৰ পৰা কিন্তু সাৰ উৎপাদন হয়, সেইটো আপুনি
বৰ ধুনীয়া সাৰ সাৰটো।
একদম সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিৰে আমি বেছি নহয় দুটা দুটামান ঘৰৰ চাৰিওফালে যদি আমি লগাই দিওঁ ঘৰৰ আশে-পাশে আমি সেইটোৱে খাব পাৰোঁ, আপুনি আৰু এটা বস্তু লক্ষ্য কৰিব বজাৰৰ পৰা যেতিয়া আপুনি কেঁচা জ্বালা, টমেটো, বেঙেনা, বা পানীলাওেই হওক, মিঠা লাওেই হওক কিনি আনি থৈ দিব একদিন দুইদিন তিনদিন পিছত কিন্তু আল্টিমেটলি বস্তুবিলাক বেয়া হৈ যায়। কিহৰ কাৰণে? এই ৰাসায়নিক সাৰ কীটনাশক মানে বস্তুবিলাক মানে অতিৰক্ত দিয়াৰ কাৰণে এই বস্তুবিলাক আল্টিমেটলি কি হয় বেয়া হৈ যায়।
এইবিলাক বস্তু অলপ চাই-চিন্তি আমাৰ চলিব লাগিব, খোৱা লোৱাটো কৰিব লাগিব।
আৰু বতৰটো
বস্তু তাৰ মানে যিহেতু আমি গাঁৱত বাস কৰো না ইয়াত কি কৰে ইয়াতো বেছিভাগ মানুহ মানে খে মানে খেতিৰ ওপৰত নিৰ্ভৰ কৰে। খেতিয়কসকলে কি কৰে যে যেতিয়া কোনো চবজি থবজি খেতিত উৎপা-উৎপাদন কৰে, সিহঁতে কি কৰে পৰিণৰ মানে কীটনাশক যিটো ঔষধ সেইটো দিয়ে পোক মৰাৰ কাৰণে, আ, আমি কি কৰোঁ বজাৰত গ'লে এইটো দুখ কিন্তু আল্টিমেট আমাৰ ওপৰতো আছে। আমি বজাৰত গলে কি কৰোঁ ধুনীয়া দেখাত একদম ধ-ধুনীয়া কোমলীয়া যিটো বস্তু আছে আমি কিন্তু সেইটো লাগিলে এশ টকা কেজি কিনি ল'ম কিন্তু অলপ বেয়া, অলপ পোক ধৰা হেই টো কিন্তু আমি নলওঁ ত' সেইটো নলোৱাৰ কাৰণে কি কৰে, খেতিয়কসকলে ভাবে যে তেনেহ'লে আ, উ, মানে আমি যিটো মানে খেতিৰ পৰা উৎপাদন কৰিম সেইটোতো ভালকৈ কৰিব লাগিব, ভালকৈ কৰিবলৈ হ'লেতো কীটনাশক ত' ব্যৱহাৰ কৰিবই লাগিব, সিহঁতে যে কীটনাশক ব্যৱহাৰ কৰি দিয়ে আৰু আমি আল হেমেট মানে চবজিৰ নামত কি কৰি আছোঁ আল্টিমেট বিষ খাই আছোঁ। ছোঁ আমি হয় না?
কিছুমান বস্তুটো আছে আপোনাৰ কেৱল চবজী নহয় কিছুমান বস্তু আছে আমি মানে খোৱাৰ নামত বৰ বিষ যে কয় বিষ খাই আছোঁ, এনেকুৱা বস্তু আছে। ত আপুনি নিজে গম পাব যিহেতু আমি গাঁৱত থাকোঁ। তাৰমানে এই খেতি বাতি যে কৰে একচলি সিহঁতৰো ভুল নহয়, সিহঁতক ডাইৰেক ভুল কৰাটো মানে শুদ্ধ নহ'ব। চাব আপুনি প্ৰত্যেক বছৰে চাপজ আপুনি কবি কবি কৰিছে পাতকবি হওক, ফুলকবি হওক বা ওলকবি হওক বা বেঙেনা খেতি কৰিছে আপুনি প্ৰত্যেক বছৰে মানে মাটিতোৰ মানে মাটিতুত সাৰ দিয়ে দি দি দি দি দি মাটিৰ যিটো তাৰ মানে উৰ্বৰতা মাটিৰ যিটো মানে কেপাচিটি সেই মানে সেইটো নোহোৱা কৰি দিছে ৰাসায়নিক সাৰবিলাকে। কীটনাশক দ্ৰব্যবিলাকে মানে মাটিৰ যিটো মানে তাকত সেইটো নাইকিয়াই কৰি দিছে। আমি আগত কিন্তু ঘৰত যদি কিবা এটা লগাই দিছোঁ মানে ধুনীয়া হৈ গৈছে, এতিয়া কিন্তু নহয় পৰ্যাপ্ত পৰিমাণে যিখিনি হ'ব লাগে সেইখিনি নহয় মানে মাটিৰ যিটো মানে গুণাগুণ
মানে ঘটনাটো কি হৈছে মানে দিনক দিনে আমাৰ মাট সেইবোৰ অ' মানে শক্তি হেৰুৱাই গৈ আছে না।
হয় হয় হয় হয় হয়।
মানে সিহঁতৰ উৎপাদন কৰা যিটো ক্ষমতা ক্ষমতা
হয় হয় হয়, হেৰাই হেৰাই হেৰাই হেৰাই পেলাই আছে হয়।
অ'। ত' আচলতে আপুনি যিখিনি ক'লে না যে এই চব্জিৰ বিষয়ে যিখিনি কলে যে আমি যদি নিজে ঘৰৰ চাৰিওফালে যদি অলপ অলপকৈ মানে দুই চাৰিটা, পাঁচটামান গছ মানে মানে ৰুই দিওঁ, তেনেহ'লে কিন্তু সঁচাকে মানে সেই বস্তুখিনি কিন্তু হোৱাটোও বেলেগ, আপুনি বজাৰৰ পৰা এটা বস্তু টো কিনি আনিব আৰু ছেম বস্তুটো নিজৰ ঘৰত আপুনি যেতিয়া উৎপাদন কৰিব খাই চাব সোৱাদটোও বেলেগ।
হয় হয় নিশ্চয় নিশ্চয়।
দি মানে বনালেওঁ তেনেকুৱা হোৱাদ নালাগে আৰু এইটো যদি আমপুনি মাছ অবিহনেও বনাই থৈ দিয়ে।
হয়, হয়, হয়, আৰু টেষ্টটো বেলেগ হ'ব।
হয়।
ঠিকেই আছে।
বাকী এনে খবৰ